অ বন্ধু কোৱা।
অ অ, মই আচো যাই আছে ন।
অঁ অঁ শুনি আছোঁ দিয়া।
অ আজি অলপ মানে এই নেটৱৰ্ক অলপ অসুবিধা দি আছিলে, ভাবিলো যাই আছে নে নাই।
অ অ আহিছে দিয়া।
তোমালোকৰ সেইটো চাইতেও দি আছে নেকি? অ আহি আছে। আহি আছে।
তাকে অলপমান চলি আছিল চাগে নেটৱৰ্কৰ প্ৰব্লেম, অলপ আগতে মাৰিছিলো বন্ধু এজনক। তা
অ অ, বাকী খবৰ খাতি ভালনে?
আছোঁ আৰু এনেকে পোন্ধৰ চলি আছে।
উম।
তোমাৰ কেনেকুৱা?
মোৰো মানে ভালো নহয়, বেয়াও নহয় আৰু মাজত আৰু। গৰম মানে ভাল নহয়, কিয় হয় গৰম,। গৰমৰ কাৰণে ভাল নহয় আৰু ইমান গৰম দিছে।
গৰমটো বেয়াকে পৰিছে আৰু এতিয়া।
থাকিব নোৱাৰা যাই।
আৰু অলপ অলপ অ কাৰেণ্টটো আছে কাৰেণ্ট আছে। তাকে মানে উম। এই গৰমৰ কাৰণে নেকি মূৰটো ইমান বিষাই আছিলে। মানে দৰৱ এটা উ দৰৱ এটা খাই দিলো আৰু কি হ'বলে। ক কৰি আছা নেকি?
নাই এনেই বাহিৰত বহি আছোঁ কাৰেণ্টো নাই।
অ অ অ গৰমত অসুবিধা হৈছোগে তোমাৰ।
ভাবিলো অলপমান ৰেষ্ট লওঁ ভাত চাত খাই উঠিলো।
উ।
উম অসুবিধা অ খালো খালো। বাকী মই বোলো বহুত দিন খবৰ খাতি লোৱা নাই এবাৰ ফোন কৰি খবৰে লৈলো নেকি?
ভালে কৰিলে এতিয়া।
বহুত দিন লগ উম বহুত দিন লগৰ পোৱা নাই। কলেজেঘৰ পৰা। এমাহ মানে হ'ল নেকি কলেজ এক কা।
এমাহমানেই হ'ল চাগৈ
উম তাকেই
এ আমাৰ লগৰজনৰ কথা ঘৰত আছে দিয়া ভালে চবে। আছে আছে চবেই ভালে আছে।
অ কোৱাচোন মোৰো ভালে। অ ভালে ভালে।
এই আমাৰ যে লগৰ এজনে হেৰি। অ পেশৰপা এই আমাৰ। লগৰ এজন আছিল নিচা জাতীয় বস্তু খাই। মনত আছে ন যাৰ কথা ইয়াৰ। লগ পোৱা নে নাই ইিয়াক এতিয়া।
ইাক মানে মানে কেইদনৰ আগতে লগ পাইছিলো মানে সিে বেমাৰ হৈ আছে মানে সেইবোৰ খোৱা কাৰণে। মানে কিবা ৰক্ত উম মানে তে তেজৰ বোলে তে মানে তেজবোৰ স বেয়া হৈ থাকে তেজ বোৰ ওলাই আৰু তেজবোৰ দি থাকিব লাগে সময় সময় মানে। তাকে মানে ল'ৰাজন কিমান ব এই গুটকাবোৰ খাইছিলে
অঁ অঁ তাকে বহুত বেয়া এইটো
মই দহ দিন মান আগতে দেখিলো নেকি মানে ল'ৰা আগতে কিমান বগা আৰু ধুনীয়া আছিল ন এতিয়া মানে পুৰা মানে এ কলা হৈ গৈছে ল'ৰাজনৰ এনেকুৱা হৈ গৈছে
সেইবিলাক সেৱন কৰিলে আসক্ত কৰে ন ভিতৰৰ পৰাও হয় ভিতৰ বস্তুবিলাকো বেয়া হৈ যায়।
তাকে আজিকালি মানে ৰাস্তাত উম তাকে উশ অ তাকে আজিক ৰাস্তাত ওলাই গ'লে মানে দেখিবলৈ পাওঁ যে সৰু সৰু ল'ৰাবোৰো মানে এই গুটখা জাতীয় বস্তু বোৰ খাই থাক খাই থাক থে মানে
অঁ অঁ তাকে ময়ো দেখিছোঁ আমাৰ ইয়াতেও থাকে বহুতখিনি ল'ৰাই গুটকাা খাই থাকে চিগৰেটো খায় কিছুমানে
আৰু কেতিয়াবা বাহিৰৰ পিনে দেখা কেতিয়াবা বাহিৰতো দেখা যায় ড্ৰাগছ চ্ৰাগসো লৈ থাকে বহুতে দেখি কিনে পেয়া লাগ্গা
তুমি আমাৰ ক আমি আমি যে কলেজৰ ল'ৰা এজন আছিল মণ আছেনেে স যে ম এ এই লাংচ বেয়া হৈ গৈছিল মানে চিগাৰেট খাই থকা কাৰণে
অ অ অ শুনিছো
উম সি বেমাৰটো এতিয়া ৰক্ষা পাইছে আৰু ই তাৰ মানে বেয়া বস্তু নাখায়ও আৰু এতিয়া ভালো হৈ গৈছে মানে নাখায় নাখায় বলে
অঁ সি ক'ৰবাত ৰিহেভেশ্যন সেয়া চেণ্টাৰত গৈছিল ন ক'ৰবাত
অ অ গৈছিলে এই উ উম শ্বিলঙৰ চাইডে ক'ত গৈছিলি নেকি
অ
উম তাকে উম তাকে মানে আজিকালি এ নৱপ্ৰজন্মৰ নিচাৰিত বস্তু ত মানে ইমান আসক্ত হৈ গৈছে মানে ধৰিবই নোৱাৰি
কিছুমান লগৰ লগতো লগ লাগি হৈছে
উম সেইটোয়ও হয়
আজিকালি মানসিক চাপো বহুত খিনি হৈ গৈছে। যেনে কিটো।
মানে এই অথনি মই মানে ওলাই গৈছিলো ন। তেতিয়া মানে ল'ৰা এজনক মানে মই - এই ভাং যে থাকে যে সেই ভাং খাই থকা দেখা দেখি পাইছিলো। ততেও মানে মানে ৰাস্তাত মানে পাব্লিক মানে ইমান ৰাজহুৱা আ ফুটপ তাত মানে খাই থকা মানে পৰিৱেশটো মানে বহুত বেয়াতোই হৈ গৈছে এতিয়া মানে
পাব্লিক প্লেছতে সেনেকে খাই আছে
উম তাকে তুমি অলে দেখি পোৱাই চাগে' ওলাই গলে
দেখো এইবিলাক খোৱাৰ ফলত কি কি ক্ষতি হৈছে এনেই তুমি জানানে
উম উম মানে মই উ মানে কিছুমান দোকানত মানে চিগাৰেটৰ পেকেট দেখা পা ন পেকেটত মানে ফটো এটা আঁকি থৈ দিয়া যে মানে মুখখন মানে আধা কিয়া জ্বলি যায় এ বেমাৰ হৈ যায় নেকি
কেন্ঞ্চাৰ টাইপ হৈ যায়
এই এলকহল মানে মদ বোৰৰ কাৰণে যে লিভাৰ কিডনী সেইবোৰে বেয়া বেমাৰ হয় উ তাকে আৰু গোট মানে চবত মই চবতকে বেয়াৰ ভিতৰত ভাবো কি মানে মদ মানে গুটখাতটো বহুত বেয়া বুলি ভাবো মানে মই কাৰণ সেইটো মানে নিজে খাই মানে মানুহজনে নিজেক নিজে বেমাৰ শাৰীৰিকভাৱে অসুস্থ কৰি আছে আৰু মানে দেশৰ ৰাজপথ বোলো মানে লেতেৰা কৰি আছে পিকবোৰ পেলাই পেলাই পেলাই
কেতিয়াবা হস্পিতেলত গ'লে দো দেখা পোৱা যায় বহুতখিনি মানুহ কেনেকুৱা কেঞ্চাৰ চেঞ্চাৰ হোৱা। এইবিলাক কাৰণতে হৈ চাগে সেইবিলাক
উম উম মানে কিছুমানো থাকে যে মদ খালে মানে লিভাৰটো বেয়া হয় চিগাৰেট খে মানে উশাহ নিশাহ লব নোৱাৰি নেকি ভালকে মই দেখিছিলো মানে মানুহজনে কাঁহি থাকে আৰু গুটকা চুটকা খালে মানে কি দাঁত ছাত বেয়া হৈ যায় পেটত পাথৰ হয় এনেকুৱাতোই বাৰু
নৱপ্ৰজন্মইও খাই থাকেনে এইবিলাক পঢ়া শুনাাতটো বহুতখিনি বেয়া হৈ যায় আজিকালি এইবিলাক খোৱাৰ ফলত আৰু খেলা ধূলাও নকৰে একো সেইবিলাকতে লাগি থাকে
উম নে শাৰীৰিক অসুস্থ হৈ যায় ন এইবোৰ খাই খাই বোলে পুৰা আৰু তুমি চাগে আজিলৈ দেখাই পোৱা চাগে একদম সৰু সৰু ল'ৰা আৰু সৰু সৰু ল'ৰাবোৰে মানে চিগাৰেট নিচ গুটকা এইবোৰ খাই থকা দেখিয়ে যায় ৰাস্তাই ফুটপাথ ৰাস্তাটো
তাকে কিয় বাোৱা এইবিলাক হৈছে ইমান চলে কম বয়সতে ল'ৰা ছোৱাল ছোৱালী আজিকালি এইবিলাক খাবলৈ
তাকে আৰুতো তুমি চাগে আমাৰ মানে ৰেল ষ্টেচন চাইডে দেখা পোৱাই বা আমাৰ এ বাছ ষ্টেণ্ড কিছুমানতো এই ড্ৰাগছৰ বেজী বেজী লৈ থাকে যে হাতে চাতে যে তাত নিউজে নিউজেও আহিছিলে নিউজতো আহিছিলে যে
পুলিচে অলপ চকু কাণ দিব লাগে এইবিলাক বস্তুতটো
তাকে সেইবোৰ যদি খোলা খুলিকে মানে বেছি ও পাৰিছে মানে কিমান এটা সাহসত বেছি আছে মানে
এইটোতো একদম লাষ্টেজ বেয়া বস্তু একটো
আৰু মানে সেইটো মানে সেই নিচাটো মানে কিবা মানে মই এয দেখিছিলো মানে মানে সেই তাকে খাইছিলে চাগে মানে একজেগা মানে বহি গৈছে আৰু মানে সেনেকে একো হিলা চিলাও নাই সেনেকে মানে বহি আছে মানে একো গমে নাপাইায়ে পৃথিৱত কি হয় ছে কি হয় নাই মানে তেওঁ নিজৰ দুুনীয়াতে মানে সেনেকুৱাতোই বাৰু বহি আছে শান্তিত
অঁ অঁ দেখোঁ কেতিয়াবা মাজে মাজে পথাৰৰ পিনে গ'লে থাকে কিছুমান এইবিলাকৰ পৰা বাচিব লাগিলে কি কৰিব লাগিব
এইবোৰো বাচিব লাগিলে মানে উম বাচিব লাগে মানে মানে নিজাকে মানে মানুহে মাক দেউতাক বা ঘৰৰ পৰিয়ালে মানে চকু কাণ দিব লাগিব যে মানে কিবা খাই আছে নেকি ল'ৰাজনে মানে গাটোও ইমান বেয়া হৈ থাকে আৰু দেখিবলৈও বেয়া হৈ যায় আজি যিহেতু মানে মানে গম পাই ন বেয়া বস্তু এটা খালে দাঁত চত বা চকুৰ চকু কিবা অলপ বেলেগ টাইপ হৈ যায় যে
অঁ অঁ
আৰু সা আৰু সামাজিক মানে সংস্থা বোৰতো এইবোৰ অভিযান চলাই থাকে তাত চাক বেচিব নালাগে অপেন কে খোলা খুলি কে আৰু আমাৰতো এইবোৰ মানে চেণ্টাৰ বোৰো আছে ন ৰিহেভিচন চেণ্টাৰ বোৰ নিচা মুক্তি কেন্দ্ৰ দ
উম
তাকে সেইবোৰে মানে চোৰ দিব লাগে আৰু যে ল আৰু এই যোনবোৰ ড্ৰাগছ বোৰ খোলা খলকে বেছি লাগে সেইবোৰক ধৰিবাই সুধিব লাগে আৰু এইবোৰ কিয়পেনকে বে মানে কিহৰ পৰা কি বেছি আছে কেনেকে পাই সবোৰ এটা অভিযান চলাব লাগে আৰু
এইবিলাক অবৈধ বস্তুবিলাকন আইনী ব্যৱস্থা ল'ব লাগে পুলিচে অলপমান চকু কাণ দিব লাগে ভাল কৰি ক'ৰ পৰা আহিছে কি হৈছে
আৰু মানে এইবোৰ বস্তুত উ আৰু দোকানত বেচিব দিলেও এইবোৰ বস্তু মানে বয়স চাই দিব লাগে আৰু মানে বয়স মানে আজিকালি মই দোকানত দেখিবা সৰু সৰু ল'ৰা ছোৱালী মানে একো কিনে স দোকানীজনে একো বয়সে নুখুজছে ডাইৰেক্ মানে দি দিয়ছে চিগাৰেটত খুজিছে চিগাৰেট দি দি দিয়া আৰু বয়স চাব লগা নাই বয়স এটা থাকিব লাগে আৰু সেইবোৰ খোৱাৰ কাৰণে
আৰু এনেকে সজাগতা বৃদ্ধি কৰিব লাগে জাগাই জেগাই অলপ আজিকালি সংগঠন কিছুমানো থাকেনে এইবিলাক কৰিব মানে আৰু এইবিলাক সংস্থাবিলাকে অভিযানো চলাব পাৰে অলপ চলপ আইনৰ ওপৰত ভৰষা কৰিলেও ইমান এটা হেৰি নহ'ব ক'ত কি চলি আছে সেইটোৱে আৰু ঘৰৰ মানুহো চাব লাগে অভিভাৱকে চকু কান্দিব লাগে ভালকে ল'ৰা ছোৱালীটোৱে কি কৰিছে ক'ত গৈছে
তাকে মানে উ সকলোৱে মানে অভিযান এটা চলাব লাগে যে কি কৰিলে এইটো ভাল হ'ব উম দিয়া তেনেহলে কোৱা লাইন আহিছিলে নে নাই
অ আহিছে চাগে যাওঁ ৰবা ঘৰৰ ভিতৰত
অ অ দিয়া দিয়া শোৱা ময়ো শুই লওঁ অলপ অ
অঁ
ৰবা মই কাটি দিওঁ